নমস্কাৰ।
নমস্কাৰ।
হয় আমি আজি এটা বি বহুত ভাল লগা বিষয়ে আলোচনা কৰিম সেইটো হৈছে অসমৰ উৎ সৱ, তুমি বাৰু এই বিষয়টোত আলোচনা কৰি ভাল পাবানে?
হয় একেবাৰে ইয়াত জানিবলগীয়া বহু কথা আছে। অ একেবাৰে তুমি কোৱাচোন বিহুৰ বিষয়ে?
অ তুমি বিহুৰ বিষয়ে জানিব খুজা?
হয়।
মই গম পোৱা মতে বিহুতটো হৈছে অসমৰ কৃষিৰ লগত জডৰি়ত এটা উৎসৱ। মানে কৃষি ভিত্তিক বুলিয়ে ক'ব পাৰি বিহুতটো। ত' বিশেষকে কৃষিৰ কাৰণে উৎসৱটো পতা হয়।
হয়।
আহ বিহু তুমি কি জানা বিহু ৰ বিষয়ে?
হয় তুমি একেবাৰে য সেইখিনি একেবাৰে সম্পূৰ্ণ শুদ্ধ, লগতে আমি আৰু আমাৰ অসমৰ যোনটো অসমৰ বিহুতটো ৰঙালী বিহুতো প্ৰথম বিহু বুলি ক'ব পাৰো মানে মানে বহুত মানে ৰঙৰ আৰু ধেমালি
ৰঙৰ ধেমালিৰ বিহু।
এই বিহুতো বস বসন্তত উদযাপিত হয়, মানে বসন্তৰ সময়তে এইটো বিহু উদযাপন কৰা হয়। লগতে এই বিহুৰ প্ৰধান প্ৰতেকেই হৈছে যে আনন্দ লগতে হৈছে অহ আমি এজনে ডাঙৰে সৰুক মৰম কৰা সৰু ডাঙৰ সন্মান কৰা। হয় লগতে হুঁচৰি, অ গামোচ চা বা বিহু নৃত্যটো ইয়াত তাৰমানে প্ৰধান তাৰ মানে অংগ তাৰমানে।
হয়ে।
হয় লগতে কাতি বিহুৰ বি ষয়ে ক'ব গ'লে যে আমি আগ আগতে আলোচনা কৰো যে এইটো বিহু সদায় কৃষি ভিত্তিক কৃষিৰ লগত জড়িত, হয়। এই কাতি বিহুটো প্ৰধানকৈ খৰ অ শৰৎ কালত অনুষ্ঠিত কৰা হয়, যে এই বিহুতো ভ মানে এই উদ্দেশ্যটোৱে হৈছে যে সেই সময়ত আমাৰ খেতিবৰ খেতিবোৰ ডাঙৰ হয় মানে ডাঙৰ হৈ থাকে ধানবোৰ ডাঙৰ হ'বলৈ আৰম্ভ হয়। মানে হয় হয় একেবাৰে পকিব ধৰে যাতে সেইবোৰ তাৰমানে পোকবোৰে নষ্ট নকৰে,
হয়।
তাৰ বাবে মানে পথাৰত মানে বন
ত' মানে চাকি চাকি দিয়া হয় তাৰমানে, চাকি জ্বলোৱা হৈ দিয়া আৰু তেতিয়া আকাশ বন্তিও দিয়া হয় কাতি বিহুত।
হয়। লগতে তুমি কবা না মাঘ বিহুৰ বিষয়ে?
হয় মাঘ বিহুৰ বিষয়ে মই শুনা মতে মানে মাঘ বিহুতটো হৈছে, মানে তিনিটা বিহুৰ ভিতৰত মাঘ বিহুতটো এটা বহুত ভাল লগা বিহু অসমত তাই হয় এই বিহুটো বিশেষকৈ খোৱা বোৱাৰ লগতে জড়িত
হয়
মানে তাত যিটো মানে তাত উৰুকা বুলি কোৱা হয় উৰুকাৰ দিনা অসমৰ প্ৰ প্ৰত্যেক ঘৰ মানুহে মানে খানা খায়
হয়
লগতে আলহীৰ ঘৰত যায়
হয়
মানে সেই উৰুকাৰ যি মানে শেষৰ দিনা শেষৰ দিনা ৰাতি কি কৰা হয় তেওঁলোকৰ তাত ভেলা পুজি বুঢ়া হয়
হয়
যাতে আহিব লগা দিনবোৰ ভালে ভালে যায়
হয়
আৰু এটা কথা অসমৰ এই যি যিটো বিহু আছে সেইটো বিহু অসমৰ প্ৰত্যয়েকটো জাতিয়ে ধৰ্ম বৰ্ণৰ নিৰ্বিশেষে পালন কৰিব। কৰিব পাৰে তাত কোনো ধৰণৰ ম ধৰা বন্ধা নাই যে এইটো যাতে পালন কৰিব লাগিব এইটো নালাগে সকলোৱে পালন কৰিব পাৰে সেইকাৰণে টো বহুত আকৰ্ষণীয় উৎসৱ এটা
হয়
বিহু নৃত্যৰ দেখিছানে
হয় দেখিছো মানে এনেকা তুমি যোনখিনি কলা অতি ভাল লাগে অতি সুন্দৰ যে তাত অসমৰ যোনটো পৰম্পৰাগত সংস্কৃতি পৰম্পৰা সেইবোৰক এই পুৰণি দিনৰ পৰা আহিছে মানে চলি অহা বস্তুবোৰ প্ৰদৰ্শন কৰা হয় মানে আমি এনেকুৱাও হয় যে সেই বিহু নৃত্যবৰ বা সাজ পোৰ দেখিলে এনেকুৱা লাগে যে পুৰণি পুৰণি স্মৃতিবোৰ শচি হোৱা দেখা যায়
পোৱা দেখা যায়
হৈ হৈ
হয় লগতে তোমাৰো এনেকৈ ক'ব পাৰো যে মানে তুমি ক'লা যে অ বিহু অক বিহুতটো ক
বহুতো কোনো ধৰণৰ ধৰ্ম বা বৰ্ণ নিৰ্বিষে পালন কৰা হয়। হয়ই
এইকাৰণে আমি এনেকুৱা কৰিছো অসমীয়া জাটোকে তাত তাৰ মানে সংমিশ্ৰিত হাতী বুলিয়ে ক'ব পাৰো মানে উৎসৱসমূহৰ পৰা একেবাৰে ধৰি লয় আৰু ইয়াত আমাৰ ধৰ্ম মানে এই উৎসৱৰ বৈচিত্ৰ আমাৰে কোনো ধৰণৰ তাৰানে এনেকুৱা নহয় যে অ এইটো এইটো লগত বেলেগ মানে বহুত খিনি মিল মিল আছিল মানে বেলেগ গুৰুত্বপূৰ্ণ
ওপৰতে আছে আমাৰ লগত, হৈ হৈ বহুত মিল আছে এ তাৰ পিছত কৈছে আলি উৎসৱৰ কথা কব পাৰো কোনটো মানে জনগোষ্ঠীৰ এইটো পূজা
হয় সেই আলি আই লৃগংটো মিচিং জনগোষ্ঠীৰ
হয় নেকি অ
হয় লগতে তুমি এটা কথা চোৱাচোন যে আমাৰ বিহুতটো হৈছে কৃষিভিত্তিক উৎসৱ লগতে আলিয় লি শান্ত উৎসৱ উৎসৱটো হৈছে কালত কৃষিৰ মানে লগত জড়িত উৎসৱ
মিডিয়া
হয় ইয় ইয়াত তাৰ মানে যেতিয়া আমাৰ মানে আহ মানে খেতিৰ কাৰণে মানে সাজু হোৱা যায় মানে বীজটো মানে ৰোৱা যায় তেতিয়া তাৰমানে এইটো আৰম্ভ হয় তাৰমানে
অ হয় হয় আৰু এটা উৎসৱ বহু নিশ মেডাম মেফি তুমি শুনিছানে মেডাম এফি কিয় মেডাম এফি টো হৈছে যে মানে অসমৰ এইটো মেডাম মেফি টো সাধাৰণতে আহোমসকলে পালন কৰিছিল অসমত
তেওঁলোকৰ মানে যিবিলাক মৃত মৃত ব্যক্তি সকলক স্মৰণ কৰাৰ কাৰণে মেডাম মেফিটো পালন কৰা হৈছে
মানে মনত কৰা কাৰণে তেওঁলোকক তাতে
অ তেওঁলোকক মনত কৰাৰ কাৰণে তেওঁলোকক শ্ৰদ্ধা কৰাৰ কাৰনেই
হয়
চুকাফা চুকাফা শুনিছানে অসমৰ ইতিহাসত চুকাফাৰ নাম প্ৰায়ে শুনা যায় চুকাফা দিনৰ পৰাই সু হৈছে এইটো আৰম্ভ
হয়
আৰু কিবা বেলেগ উৎসৱ জানা নেকি
হয় আমি ইয়াতে এটা কথা কওঁ মেদাম মেফিৰ যি কোনো এটা কথা কথা ভাবি চোৱা নে যে চ চ চুকাফাৰ দিনৰ পৰা যোনটো উৎসৱ পালন কৰি থকা যায় সেই উৎসৱটোত আমি যদি বৰ্তমানো দেখো সেই পুৰণি মানে তেওঁৰ ৰজাৰ কথাবোৰ স্মৃতি বোৰ মানে পুনৰ
ু হয় প কৰা হয়
হয় তাৰ মানে আমি এনেকৈ কোৱা পাৰো যে বা এই ইমান বছৰ ধৰি যোনটো মানে আহ মানে উৎসৱটো চলিয়ে আছে তাৰমানে ইতিয়াও চলি আছে
চলি আছে চলি আছে বৰ্তমান মানে যিবিলাক গাৰু
হয় কোৱাচোন
মানে বৰ্তমান ত মানে যিটো গাৰ লোচাই জয়ন্তী আদি জাতি জনজাতি আছে অসমৰ তেওঁলোকৰ মাজত মাজত মানে মেডামফিৰ দৰে মানে চামাং কাণৰ দৰে মৃতকৰ অনুষ্ঠান চান আছে ন এক প্ৰকাৰে ক'ব পাৰি যে এইটো মেডামেফিৰ এটা অংশ বুলি ক'ব পাৰি
লগতে এটা কথা তুমি শুনিছা যে যে অসম চাহৰ কাৰণে বিখ্যাত
শুনিছো অসমৰ মানে অসম চাৰৰ কাৰণে গোটেই বিশ্বতে বিখ্যাত
হয় যে তেওঁলোক চাহ জোন আহ মানে চাহ জোনো মানে চাহ লগত জড়িত চাহ জনগোষ্ঠী যেনেকুৱা আছে তেওঁতোকৰ এটা মানে উল্লেখযোগ্য উৎসৱ হৈছে কৰম পূজা।
অ হয় নেকি?
হয়। যে তেওঁলোকে এই হয় এই পূজাটো- মানে বৃক্ষ- মানে মানে গছজোপাক মানে গুৰুত্ব দিয়া হয় মূলত
হৈই -
হয় লগতে আমি
বাথৌ পূজাৰ কথা শুনিছে নে বাথৌ অসমৰ- অসমত বড়ো, জনজাতিয়ে পালন কৰে নিশ্চয়
হয় একে একেবাৰে- যেনেকুৱাকে চোৱাচোন যে আমি কৈছো নে যে অসমৰ মানে প্ৰত্যক টা অৰ্থ- মানে উৎসৱ এটা এটাৰ লগত জড়িত।
হৈ দিয়া।
হয় তাৰে কাৰণে যে এই তুমি চোৱাচোন যে অসমৰ যোনটো ৰঙালী বিহু আছে। সেই বিহু সেই বিহুতো তাৰমানে নতুন বৰ্ষত। তাৰমানে আৰৰাম বুলিলিতে পালন কৰা হয় বা উদযাপন কৰা হয়। ঠিক এনেকে বাথ পূজাটো। ঠিক ত আহো মানে নৱ মানে নৱবৰ্ষটো আৰম্ভ হোৱাৰ লগে লগে মানে পালন কৰে তাৰমানে।
অ হয় দিয়া।
হয় লগতে তাহাৰ মানে প্ৰধান দেৱতা হৈছে। বাথৌ বা বাথৌ প্ৰায় মানে তেওঁক সেইটোক আমি আমাৰ ভাষাত মানে অসমীয়া ভাষা ইয়াক। অ শিৱ বুলিুলিয় কব বাৰো।
অ অ হয় হয়।
হয় ৰদা তুমি ক'বা নাই ই বিত কিছু।
মই শুনামতে বাথৌ পূজাত। সিজু গছ থাকে সিজু গছ আৰু তুলসী গছ একেলগে ৰৱোৱা হয়। ৰই কেনে।
পানী ছটৱা হয় শান্তি পানী বুলি কোৱা হয়। শান্তি পানী ছটিয়াই শুদ্ধ কৰি লোৱা হয়।
তাৰোপৰি।
এই যিটো মানে সু সিজু গছ ৰোৱা হয় সিজু গছডালে মানে কি কৰে যে সিজু গছডালৰ এটা জন। বিশ্বাস সেইটো হৈছে যে শান্তি সম্প্ৰীতিৰ আৰু ৰক্ষণাবেক্ষণৰ প্ৰতীক বুলি কোৱা হয় সেই। কাৰণে বাচ বাথ গুজাত তেওঁলোকে বড়োসকলে। এই সিজো গছডালৰুৱে মই ম জনাত এইখিনিয়ে।
হয় তমাৰখি একেবাৰে সুন্দৰ হ লগ এটা কথা ভাল। এটা উৎসৱে বৰ্তমানৰ কথাটো আমাক মানে সযোগ কৰে লগতে পুৰণি কথা সোগ কৰি দিয়ে। ন জোনবিলৰ জোনবিলৰ নামটো শুনিছানে তুমি।
জোনিল জোনবিল মেলা নেকি মানে য'ত অ প্ৰত্য়েক বেলেগ বেলেগ ৰাজই। নিজৰ পৰা প অসমত পজা আহে।
হয় পৰ্যটন আহে লগতে ইয়াত মানে মুখ্য আকৰ্ষণটো হৈছে বিনিময় প্ৰথা তাৰমানে। আমি কিছুমান বস্তু এটা কিনিলো মানে কিনা কিনা মানে চম। সুবিধা নাই আমি লগত মানে বিনিয় কৰি। তুমি এটা কছু আনিলা মই। মানে আলু আনিলো পাহাৰীয়া আলু মই তোমাক। তুমি মোক এটা দিলা।
হৰি। এই বৰ্তমান এইটো উৎসৱ বৰ্তমানে হৈ থাকে এইটো উৎসৱ মৰিগাঁও জিলাত হয়। অ অ।
তীয়া জনগোষ্ঠীৰ তাৰ মানে এটা মুখ্য উৎসৱ তাৰমানে। তে চোৱাচোন এই উৎসৱটোৰ জৰিয়তে।
পাহাৰৰ মানে লোকসকলে প্ৰেমৰ লোকসকলৰ লগত সংমিশ্ৰণ কৰে। হৈ দিয়া হয় হয় মানে অসমৰ যিমান কেইখন জিলা আছে। প্ৰত্য়ক মানে প্ৰত্যেক মানুহ বিলাকে এই উৎসৱৰ জৰিয়তে মানে তেওঁলোকৰ। কা ঘৰি তলাব পাৰে বিনিময় পৰ্থা। য হয়।
হয় লগতে আৰু এটা উৎসৱ।
কথা গুৰুত্ব ৰাস মহোৎসৱ। ৰাস, ৰাস মানে। অসমত হয় নেকি এইটো উৎসৱ? একেবাৰে তোৰ অসমৰ এটা উল্লেখযোগ্য উৎসৱ। যে মানে গ মানে, মানে কি হয় প্ৰধানকৈ শ্ৰীকৃষ্ণক কৃষ্ণ, অ' কৃষ্ণ, অ' হয় দিয়া।
ইয় এইটো উৎসৱ বিশেষকৈ অসম অসমৰ বিভিন্ন ঠাইতে অনুষ্ঠিত, মানে অনুষ্ঠিত হয়। ইয়াৰ মানে নামটো, মানে প্ৰত্যেক বছৰে গম পোৱা যায় যে নলবাৰী তাৰ পিছত হাজো, পটাচাৰকুচি, পাঠশালা হাউলি, এইবোৰ
এইবোৰ ৰাস্তা মানে গোটেই অসমতে তাৰে জনপ্ৰিয়। হয় আৰু, মানুহ, হয় দিয়া। আৰু মানে, অসমৰ মাজুলী যিখন মানে আমাৰ অসমৰ এটা পৰ্যটন উদ্যোগ, মাজুলী। অসমৰ মাজুলীৰ যিমানে সত্ৰ আছে, দক্ষিণপাট সত্ৰ, দক্ষিণপাট সত্ৰত প্ৰথমে ৰাস মহোৎসৱ হোৱা বুলি মানে জনা যায়
হয়। মই জনা নাছিলো এটো কথা গম পালো।
হয় নেকি! ঠিকেই আছে।
হয় হয়। অ ধন্যবাদ বন্ধু। তোমাৰ পৰা বহুত কথা শিকিলো, নজনা কথা আজি বহুত উৎসৱৰ কথা জানিলো অসমৰ বিষয়ে, শিকিলো। অসমৰ পৰম্পৰা, সংস্কৃতিৰ কথা জানিলো। যে অসমৰ যে ধৰ্মবোৰ বৈচিত্ৰ অসমৰ জাতিটো বৈচিত্ৰ্যময় জাতিৰ লগতে, সংস্কৃতিৰ বৈচিত্ৰময়। বিভিন্ন জাতি-জনগোষ্ঠী সেইবোৰ জানিলো। ধন-ধন্যবাদ।
ধন্যবাদ ধন্যবাদ।